অ কওকচোন
হয় কি কৰিছে
মই আছো ব এনে কওকচোন আপুনি
অ
হেল্ল' আপোনাৰ নেটৱৰ্কতটো ভাল হোৱা নাই অলপ আপুনি বাহিৰলৈ ওলাব নেকি
এ
আপোনাৰ নেটৱৰ্কটো মানে ভালেই নাই আপোনাৰ মাতটো ভালকৈ শুনা নাই।
এতিয়া শুনিছা নাই।
অঁ এতিয়া অলপ শুনা পাইছোঁ বাৰু।
অ পিছে আপোনাৰ খবৰ খা
মোৰ ভালে ভালে আপোনাৰ?
ভাল ভাল।
অঁ অঁ
পিছে মই মানে আপোনাৰ কি বুলি কয় আপুনি মই শুনা পাইছিলোঁ বোলে আপুনি কোনোবা কম্পিউটাৰ দোকানত কৰি আছে বোলে।
কম্পিউটাৰ দোকানত অহ।
পিছে আপোনাক এ কম্পিউটাৰ দোকানৰ বিষয়ে বিশেষ অভিজ্ঞতা আছে নেকি বাৰু আপোনাৰ?
বিশেষ অভিজ্ঞতা অলপ চলপ আছে কাৰ মানে তোমাৰ মই কম্পিউটাৰ শি শিকা আছিলে সেইকাৰণে মানে অলপ জানো আৰু কথাবিলাক।
অ পিছে তোমাক হেৰি তাত কিমান মান দি আছে।
মোৰ তোমাৰ হেৰি তোমাৰ এঘাৰটা।
অ পিছে মইয়ো মানে এখন খুলিম বুলি ভাবিছিলোঁ মানে আমাৰ চাৰিআলিটোৰ ওচৰতে।
হয়।
জেৰক্স জেৰক্স তোমাৰ এনেকুৱা পাছপৰ্ট চাইজ ফটো তাৰপিছত তোমাৰ লাইটৰ বিল দিয়া। বা এনেকে কলেজৰ ফিজ দিয়া আছে কৰিব। পাৰি আৰু কি কি কৰিলে চাগে পিছে ভাল হ'ব।
তুমি হেৰি জেৰক্সটো কৰিবা চাগ ন?
অহ
তোমাৰ এই তোমাৰ জবৰ কাৰণে এপ্লাই কৰা এইবিলাক কৰিব পৰা তাত পইচাটো বেছি থাকে। এক্সট্ৰা পইচা এটা ল'ব পাৰিবা চবৰ পৰা।
অঁ সেইটো আৰু।
তোমাৰ সেনেকে বহুতে আছে তোমাৰ আধাৰ কাৰ্ড বনোৱাে দি। কৰা এইবিলাক চব বহুত কাম আছে উম উম উম। ড্ৰাইভিং লাইচেঞ্চসটো তোমাৰ লাইনা লানাখনত লাৰনা বনোৱা সেনেকা।
তাৰপিছত আৰু বেলেগ আৰু কি কি কৰিব পাৰি তুমি গম পোৱা নেকি চাগে?
বেলেগ তোমাৰ সেনেকে মানে গম নাপাওঁ বাৰু মই।
টিভি ৰিচাৰ্জো ভৰোৱা হ'ব তাতে, টিভি ৰিচাৰ্জ বা মোবাইলৰ ৰিচাৰ্জ।
কিয় গম নাপাওঁ কৰাই মই চবতে চব ইয়াতে চব কৰাই হয়। এতিয়া মানে মই মানে বেছি হোৱা নাই সোমোৱা মানে অলপ দিনে হৈছে।
অ অ ঠিকেই আছে, তেনেনে এইটো যোনটো মই খুুলিম বুলি ভাবিছো এইটো মোৰ মতে বেয়া হ'ব নেকি চাগে খুলিলে।
বেয়া নহয় ভালেই হ'ব তোমাৰ। যদি তুমি মানে ভিৰ ভাৰ থকা জেগাত চলা খোলা বা। তোমাৰ স্কুলৰ ওচৰত খোলা নহ'লে তোমাৰ আৰ্মি কেম্প বা এইবিলাক বিভিন্ন ধৰণৰ কেম্প থাকে ন তোমাৰ সেইবিলাক যদি মানে অলপ বজাৰ হেৰি খোলা তেতিয়া মানে তোমাৰ লাভটো লাভটো হব।
অ অ পিছে অ অ পিছে আমাৰ এইফালে ইমান এতিয়া এনেকুৱা কম্পিউটাৰ দোকান নাই বাৰু।
অ সেইটো হয় বাৰু কিন্তু এই তুমি কম্পিউটাৰ দোকান নাই বুলি সেইটো ঠাইত তুমি খুলি নিদিবা সেনেকৈ বুজিছা কাৰণ তোমাক চোৱা এতিয়া তুমি আ কম্পিটাৰটো কেনেকুৱা বস্তু তোমাৰ ম অকল ভিৰ ভাই থকা জেগাত থাকিলে মানে সেই তুমি এতিয়া অলপ ভালকৈ মানুহক ছাৰ্ভিচ দিব পা তেতিয়া তোমাৰ কম্পিউটাৰ টো মানে তোমাৰ দোকানখন বহুত ভালকৈ চেল যাব, যদি তুমি ভালৈ চাভিচ দিব নোৱাৰো তুমি ফ ফটোখন যদি ভালকৈ উলিয়াব নোৱাৰা কিবা এটা বস্তু যদি ভালকৈ উলিয়াব নোৱাৰা তেতিয়া তোমাৰ মানুহ ওচৰলে নাহিব। হয়নে সেনেকা মানে মোৰ মানে তোমাৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ দেই বেয়া নেপাবা
উম হয় হয় পিছে তুমি কম্পিউটাৰ শিকাই আছে নে?
উম শিকাই আছে।
তুমি কিহৰ ওপৰত শিকিছিলা?
মই তোমাৰ হেৰি এদি দিছি এ
অ পিছে ক'ত কৈছিলা তুমি
হেল্ল'।
অ কওঁকচোন।
পিছে তুমি ক'ত শিকিছিলা বুলি ক'লা?
মই তোমাৰ এই টাউনতে শিকিছিলো।
অ পিছে এইটো কি
কি কৈছা?
ক'ৰ্ছটো বুলোঁ কেইবছৰীয়া আছিলে? অ অ আপুনি যে কম্পিউটাৰ কৰ্চটো যে শিকিছিলে হেল্ল'। কৰ্চটো কেইবছৰীয়া আছিলে? আপোনাৰ কম্পিউটাৰ অ পিছে আপুনি এক সপ্তাহত কেইদিনকে গৈছিলে?
মোৰ তোমাৰ সপ্তাহৰ গোটেই কেইদিনে আছিলে।
অ পিছে দে
পাছতো বাৰ পাছতো অথনী ৰাতিপুৱা উম
অ পিছে কেইটা পা কেইটালৈকে কৰাগে?
তোমাৰ হেৰি তোমাক মানে মানে তোমাৰ ডেৰ ঘণ্টা কৰাই। এতিয়া বহিব পাৰি না পাঠে বহিব দিছে, বহক।
ঠিকে আছে তেনে। পিছে আৰু তাৰ ওপৰত মোক অলপ ক'ব পাৰিব নেকি বাৰু? আপোনাৰ কম্পিউটাৰ অলপ বিষয়ে
মই গোটেই খিনি কথা কোৱা হৈছে বাও।
হয় আৰু পিছে মোৰ কিবা জানিব লগা আছে নেকি
অ জানিব লগা মানে তোমাৰ এয়া তুমি কোনটো হেৰি জনাবা বস্তুবিলাক কোনটো হেৰীত লোৱা বা সেইটো এটা গৰম ভালে পৰিছে বাৰু বতৰে যি কৰে বৰষুণ এবাৰ দিয়ে এবাৰ গৰম দিয়ে
তেনেকুৱা পিছে মই
কিহৰ ব্যৱসায় বা?
উম পিছে তোমাৰ এনেকুৱা হেৰি খুলিম বুলি ভাবিছিলো মই। এই যে তোমাৰ ঊল চুল যে আমি যে এনেকুৱা চুৱেটাৰ বা এনেকে জেকেট মানে মাৰফালৰ যে বনাওঁ। সেইটো খুলিলে বেছি ভাল হব নে আৰু কিবা বেলেগ তোমাৰ মতে কৰিলে ভাল হ'ব?
সেনেকে খুলিলে ভাল হ'ব মাত্ৰ তুমি অকণ অলপ তোমাৰ মানে সৰুকৈ খুলিবা বেছি ডাঙৰকৈ নুখুলিবা।
অ।
তেতিয়া ভাল হ'ব তোমাৰ। বুইছা তেনেকে হলে তোমাৰ লাভ এটা হ'ব, কাৰণ তোমাৰ এতিয়া চোৱা ব্যৱসায় দুটা হ'ল ন? তোমাৰ দুটা ব্যৱসায় অলপ তোমাৰ চাবলৈ অলপ দিগদাও হব। যদি তোমাৰ কৰ্মচাৰী বেছি হৈছে তেতিয়া তোমাক ক'ব লগা একো নাই, কিন্তু তোমাৰ যদি কৰ্মচাৰী কম আছে তেতিয়া তোমাৰ মই তোমাক মানে সেইকাৰণে কৈছো, কুৱা মানে ব্যৱসায়টো চাই কৈছো দেই কাৰণ, কাৰণ তুমি কম্পিটাৰ ব্যৱসায়টো অলপ মানে ডাঙৰ কৰিব বিচাৰিছ ন? মই কথাটো ক'লো।
উম।
আৰু কিবা জানিব লগা আছে
আৰু পিছে তেনেকুৱা নাই বাৰু
হ
উম
আৰু আৰু কিবা ব্যৱসায় খুলি আছা নেকি তুমি
তেনেকে মই ইমান এটা মানে মোৰো ব্যৱসায়ৰ পৰা এনেকুৱা অভিজ্ঞতা নাই বাৰু মই ইউটিউবত কিছুমান বিষয় চাই আছো বাৰু
উম উম এনেই তোমাক মই এটা তোমাক হেৰি কৰি দিব পাৰো এটা তোমাৰ চানচ ৰ্দিব পাৰোঁ মই মানে হেৰি
তুমি মানে কম খৰচতে এটা ভাল ব্যৱসায় আৰম্ভ কৰিব পাৰা যেনো দেই মই তোমাক মাণে সেইকাৰণে
ক'লো তোমাক সেইটো কথা তোমাক নিজৰ ভাই হিচাপে কৈছো মই
হয় কওকচোন
মানে তুমি হেৰি এ তুমি গৰু আছে তোমাৰ ঘৰত চাগৈ
গৰু আছে বাৰু
অ গৰুৰচী ত মই গৰু মানে জাৰ্চি গৰু ত কৰবাৰ পৰা য কম দামত আনিব পাৰা পোৱালি তেতিয়া তোমাৰ লাভ এটা ধুনীয়া লাভ এটা হ'ব আৰু গাখীৰৰ ক্ষেত্ৰত আজিকালি আজি মানে গাখীৰটো তোমাৰ ধুনীয়া ন তোৰ চবে লয়ে গাখীৰটো চব মানুহ খাব বিচাৰে মানুহবিলাকৰ বেমোচি জনা
হয় গাখীৰটো বহুত ফালৰ পৰা আমাৰ
মানে গাৰ কাৰণেও ভাল বহুত হয় আজিকালি মানে মানুহে গাখীৰ খাব বেছিকৈ লৈছে ন সেইকাৰণ তোমাক মানে কেইটামান কথা কলো আৰু সৰু খ চেষ্টা ইমান ডাঙৰ কথাটো কব নাজানো আৰু নহয় কাৰণ, মানে পইচাটোৰ লগত নিমিলিবও পাৰে ন সেইকাৰণে তোমাৰ মানে এটা ভাল তোমাৰ মানে লাখ টকাত নহ'লেও তোমাৰ পঞ্চাছ হাজাৰ টকাত ধুনীয়াকৈ এটা ভাল ব্যৱসায় আৰম্ভ কৰা ব্যৱসায় হয়তো।
অঁ পিছে মোক ক'ৰ পা কিনিলে ভাল হ'ব বাৰু মোৰ তাত জাৰ্চি গৰু নাই বাৰু।
উম এইটো নৰ্মেল গৰু তুমি যদি বেজি তেতিয়া জাৰ চিকলি হ'ব নোৱাৰ তোমাৰ বেজি দি চাবা এবাৰ নৰ্মেল গৰুক ডক্টৰক মাতি গৰু ড্টৰক
উম
তুমি এতিয়া বেজি চাপা আমাৰ লোকেল গৰুকে তেতিয়া হৈ যাব তোমাৰ এটা পোৱালি ঘৰজাচিৰ'ব তেতিয়া তোমাৰ ভালেই হ'ব
অ পিছে এনেই গৰুটোক যদি মই অলপ সুস্থ খবৰ ৰাখিম থাকিব হলে কি কি কৰিব লাগিব চাগে
সেইটো কথাটো তোমাক মই পিছত ক'ম বাৰু সেইটো কথা মই ইমান নকওঁ এতিয়া মানে ইমান ভালকৈ নাজানো বেলেগ কথা কিবা হুধা যদি সুধিব পাৰিবা বেলেগ কথাত কিবা সুধা যদি সুধিব পাৰিবা
অ অ
হয়। পিয়া বস্তু বিলাক কিমান চ। তাৰপিছত ত কিমান?
অলপ বাহিৰলৈ ওলাই যাবা নেকি তুমি অলপ নেটৱক টো প্ৰব্লেম দি আছে।
বছি খেলা খেলিলে ভাল হ'ব।
তোমাৰ মতহা তুমি এ যেয়া পোৱালিকটা হ তোমাৰ। দোকানখন কিমান ডাঙৰ কৰিম বুলি ভাবিছে বা!
অ অকণ ডা ডাঙৰে খুলিম বাৰু ইমানো নহয় আৰু যথেষ্ট এটা গেম কিবা এটা খুলিম আও।
হয় নেকি?
অঁ। সেইকাৰণে মই সুধিলো।
অ অ।
উম পিছে এ ক'ত পোৱা যাব চাগে এই বস্তুখিনি।
এ ইলেকট্রনিক্সৰ ইলেকট্রনিক্সৰ দোকানত পাবা নহলে অকল কম কম্পিউটাৰ দোকান কিছুমান থাকে ন তোমাৰ সেইবিলাক দোকানত কম্পিউটাৰবিলাক ভাল পাবা, আৰু তুমি কম্পিউটাৰ কিনিব হ'লে তোমাৰ ভাল কিনিবা দেই তোমাৰ এইচ পি এইচ পি কিনিবা নহ'লে আই কিনিবা এইবিলাকৰ কিনিবা। কিয়নো তোমাৰ এইবিলাক লাষ্টিং ল লাষ্টিং কৰে।
অ পিছে এইখিনি কিনিলে ভাল হ'ব ন এইকেইটা কোম্পনী কিনিব পাৰিলে।
অহ। হয়।
ঠিকে আছে তেনে। পিছে মোৰ আৰু এটা তোমাক কথা জনাব লগা আছিলে।
কোৱাচোন
পিছে আমাৰ মানে বড়ো এজনে মানে তোমাৰ ট্ৰেক্টৰৰ ডিলাৰে খুলিছিল মানে।
আ আ।
হেল্ল' তাত মানে দুটামান পদ খালী হৈছিলে মানে। অ পিছে তুমি কাপৰহি ইন্টাৰভিউ যাব পাৰিবানি মইও গ'লো হয় তুমি দিলা হয়।
ত মই যে এইখিনি ব্যৱসায় চাই আছো ন মানে সেইকাৰণে যাব মন নাই বেলেগ ব্যৱসায়ৰ ক্ষেত্ৰত মেলেগত যাবৰ মন নাই। ঘৰৰ ওচৰতে মানে ভাল ব্যৱসায়ী এটা আৰম্ভ, সেইটো কাৰণে দাদাহঁতৰ লগতে আৰম্ভ কৰিছো ন।
কাৰণ ইমান দূৰলৈ যাবলৈ মন নাই। তুমি দিব পাৰা, তুমি কি কম বুলি ভাবিছা তুমি যোৱা কি কাৰণে কি ঠিক তোমাৰ লাগি যাবও পাৰিনে, মানে ভাল পথটোতে। মানে তুমি যোনটো ভাবত, দুটা কথা কৈছা। নিশ্চয় ভালে হ'ব ভাল পথে হ'ব চাগৈ তোমাৰ।
চেলচত কৰিব লাগিব।
উম উম ভাল পথে তেতিয়াহলে তোমাৰ ত্ৰিশ পঁয়ত্ৰিশ হাজাৰ টকা দৰমহা হব তোমাৰ কিনো লাগে আৰু। কাৰণ আৰু আৰু তোমাৰ বাওঁহাতত তোমাৰ এইখিনি বস্তু এইখিনি বস্তু চাই থাকিবা।
অ পিছে ইউটিউবত মই চা চাবলৈতো পাৰিম আমাৰ ইউটিউবটোতো এতিয়া বহুত ধুনীয়া এটা প্লেটফৰ্ম হৈ গৈছে। তাত তোমাৰ পঢ়াৰ পৰা শিক্ষাৰ পৰা সংগীত তাত সেইকোনো বহুতো বস্তু শিকিব পাৰি। তাত যদি মইে ট্ৰেক্টৰৰ বিষয়ে অলপ যদি মা মাৰা যায় চেলছৰ ওপৰত তেনে আহি যাব ন?
অ চাৰ্চ মাৰিলে পাই যাবা তুমি গোটেইখিনি পাবা আজিকালি তোমাৰ আগদিনৰ আগতে যেতিয়া প্ৰথমতে ইউটিউব খুলিছিলো তেতিয়া সিমানখিনি সুবিধা নাছিলে, আজিৰ দিনত তোমাৰ ইউটিউবৰ ওপৰত বহুত সুবিধা হ'ল কাৰণ তোমাৰ ইউটিউবটো এনেকুৱা এটা বস্তু হ'ল তোমাৰ আজি দিনত মানুহে ইউটিউব নহলে তোমাৰ খোলে একো কামেই কৰিব পৰা নাযায় কাৰণ তোমাৰ বহুত কথা মানে কেতিয়াবা তেওঁ ডক্তৰ নহ'লেও কিছুমান বোৱা কিছুমান বেমাৰ ইউটিউবৰ পৰা চায় দেখোন কিছুমান ঘৰতে দৰৱ প্ৰস্তুত কৰি তোমাৰ মানে হেৰি কৰা হয়। ভাল কৰা হয় সেইকাৰণে মানে ইউটিউবটো বহুত প্ৰয়োজনীয় বস্তু তোমাৰ। আৰু তোমাৰ কম্পিউটাৰ কিছুমান কাম যেতিয়া নাজানা তেতিয়া কেতিয়াবা তুমি এতিয়া কম্পিউটাৰ কামৰ কিছুমানো তুমি ইটিউবতে চাব পাৰিবা উম উম। তুমি ভাল কথা এটাই ভাবিছা বাৰু। মই তোমাক কেতিয়াবা আও আক কেতিয়াবা আকৌ ক'ম বাৰু ইউটিউবৰ কথা ভালকৈ, অলপ মোৰ জ্ঞান আছে বাৰু, এতিয়া তোমাক মানে ক'ব নোৱাৰিম। কাৰণ মানে তোমাৰ মই অলপ বেয়া, ব্যস্ত হৈ আছিলো ন সেইকাৰণে। তোমাক মই বেয়া নাপাবা, নকও ক'ব নোৱাৰিম মানে এতিয়া হা।
তেনে ঠিক আছে। মই কালি তুমি অ